হেল্লো, অঁ অঁ শুনিছোঁ শুনিছোঁ। কি কৰিছা? এই মই তোমাৰ এনেই বহি আছিলো ফেনৰ তলতে, তুমি?
মইয়ো তোমাৰ আছিলো এই অকমান এই লিখা মেলা কৰি আছিলো মই। তাৰপিছতে মই বোলো ফোন এটা কৰোঁ অকণমান ৰলো মানে দিয়াচোন ফোন এটা কৰোঁ বহুদিন খবৰো লোৱা নাই।
তাকে ভালে কৰিলা, ভালে কৰিলা। অ খবৰ ভালেই বাৰু দেই, তোমালোকৰ কেনেকুৱা?
মোৰ ভাল ভাল ভাল, ঘৰটো ভালে বাৰু।
অ অ অ
ভালে ন।
অঁ আমাৰো ভালেই ভালেই বাৰু দেই।
এ বাকী সেই মই ভাবিছিলো মানে তোমালোকৰ এ হেই আমাৰ আমিকিটা কলাক্ষেত্ৰলৈ মানে সনাানি গৈছিলো ন।
অ অ
অঁ তাৰ পিছতে মানে কি হ'ল তুমি যোৱা নাছিলা আমি যাওঁতে মানে মই মানে কি হ'ল উম। তোমাকে সেই এ ত মানে তাতে কথা ঘটনা এটা ঘটিলে মানে ঘটনা নহয় মানে একোচোৱেলি এক্সিডেণ্টি মানে মই কি! কপাল ভাল আছিলে মানে কিহত ইহতি লগৰ এতিয়া গোটেই কেইটা গুচি আহিলে, মই তোমাৰ শেষতে মাহঁতৰ লগত আহিছিলো। তত অহা আগত মানে কি হ'ল এই মানে কমেও চাৰি পাঁচজন মান মানে বিদেশী ফৰেনাৰ লগ পালোঁ মানে। আৰু মানে মেইন বি বিশেষ আকৰ্ষণীয় কথাটো হ'ল যে সেইসকল কি গম পোৱা নাই? এনেকুৱা য়ং ফৰেণ নহয় মানে তেওঁলোক মানে ঠেষ্ট বয়সীয়াল মানে গম পাইছা?
অ মানে বৃদ্ধ লোক।
অ বৃদ্ধ লোক এতিয়া মানে তুমি আমাৰ ইয়াত যদি চাবলৈ চাবলৈ বিচৰা নহয় আমাৰ ইয়াত তোমাৰ অঁ তোমালোকৰ ককা ককা বয়সৰ মানে হ'ব। ককা ককাতকে অকমান যেনিবা সৰু হ'লেও। যেনিবা ককা বয়স। বুলি ক'ব পাৰি।
তাকে বহুত বয়সীয়াল দেখোন।
তাকে তাৰ পিছতে এটাটো আচৰিত কথা হয় নে নহয়। আমাৰ মাহঁতে দেখিছে মাহঁতে মাহতে মানে আৰু তেওঁলোকৰ অ তেওঁ আমাৰ মানে তেওঁলোকৰ আচলতে বয়স ইমান মুখত ধৰিব নোৱাৰি ন। কিন্তু অ মানে মই মানে। অকণমান অকণমান ইংলিছত টকিং কৰিব পাৰোঁ মানে পাৰোঁ কাৰণে মই আচলতে আগ্ৰহী মানে। তেওঁলোক সেইবিলাক মানুহৰ লগত হেৰি কৰিবলৈ। তাৰপিছত সোধা হয় হয় সোধা মেলাত গ'ম পালো তেওঁওলোক তোমাৰ। আহিছে এ কানাডাৰ পৰা।
অ,
অহ তাৰমানে তেওঁলোক আহিছে তেওঁলোকৰ মানে এইজ কম চে কম ছিক্সটিফাইভ আপ হব মানে। গম পাইছা এতিয়া তেনেকুৱা। তেনেকুৱা ক্ষেত্ৰত আমাৰ ইয়াত মানে মই এটা কথা মানে সেই ধাৰণা এটা লৈছোঁ দেই আমাৰ। জীৱনশৈলীৰ ধাৰণা এটা লৈছো আমাৰ। জীৱনশৈলী ধাৰণা আৰু তেওঁলোকৰ জীৱনশৈলী ধাৰণাৰ মাজত প্ৰথম কথা মই এই ইনচিডেন্টটোৰ পৰা তোমাক। মই ক'বলৈ দিলো, যে ধাৰণা সাধাৰণাটোৰ কথা যে পাৰ্থক্য। ক কি বা আমাৰ ইয়াৰ মানুহ বিলাকে কেনেধৰণে জীৱন যাপন কৰে সেইখিনি আমি দেখি আহিছোঁ। হয় নে অপ অকমাণ যদি অহ মই এই কথাটোৰ পৰা অকনমান আঁতৰি গৈ মই অকণমান শিশু কালৰ পৰা যদি চাবলৈ যাওঁ যিটো সময়ত আমা। আমি ইয়াত শিশু শিশু আমাৰ ইয়াত যিটো সময়ত ডাঙৰ হয় মাক দেউতাকৰ মৰমৰ আলাসত ডাঙৰ হয়। তাতো তেনেকুৱাকেই হয়। তাতো তাতো জন্ম হয়। মাক দেউতাকৰ হেৰিয়তে হয় কিন্তু তাত কি হয় শিশু। শিশু সকলক, সৰুৰে পৰাই আচলতে তাত কি কৰা হয় তোমাৰ, আ এই বিপদৰ সন্মুখ ক্ষীন হ'ব পৰাকৈ তেওঁলোকক কি কৰা হয়। ট্ৰেইনিং দিয়া হয় আচলতে তেওঁলোকৰ কি কামত ভাল। কোনটো কামত দক্ষতা বেছি সেই কাৰ্যসমূহ আচলতে কৰি পৰীক্ষা কৰি চোৱা হয়। হয়নে? যাৰ ফলস্বৰূপে যাৰ ফলস্বৰূপে সৰুৰে পৰাই তেখেত তেখেত মানে আত্মনিৰ্ভৰশীল হোৱাৰ পথটো তেওঁলোকে আ বিচাৰি। গম পাইছা? এতা তাত, এতিয়া তাত আমাৰ ভাৰতবৰ্ষত চোৱা ভাৰতবৰ্ষত আমাৰ কমেও ছবছৰলৈকে আজিকালি এতিয়াতোতো নতুন শিক্ষ। খিনিত অনুসৰি তিনি বছৰত বাৰু স্কুললৈ আজিকালি যায় কিন্তু হ'লেও আমাক। গাঁৱলীয়া অঞ্চলত কমেও চাৰি বছৰ, এনেও ধৰা এতিয়া চাৰি বছৰ তলত কিন্তু কেতিয়াও এজন শিশুক বিদ্যালয়লৈ যোৱা দেখা নাপায়। কিন্তু তাত তিনি বছৰ। তিনি বছৰ চাৰ চাৰে তিনি বছৰ হোৱাৰ পৰা তেওঁলোকক বৰ্ডিং স্কুলত নিজৰ। সকলো কাৰ্য্য পাতি নিজে। কৰিব পৰাকৈ আত্মনিৰ্ভৰশীল হোৱা দেখা পোৱা যায়। এতিয়া তাৰ পৰা পৰিৱৰ্তন আমি দেখা পাইছো। আমাৰ জীৱনশৈলী বা আমাৰ আমাৰ ধাৰণা আৰু তেওঁলোকৰ ধাৰণা। এতিয়া মই তোমাক সুধিম যে এই ধাৰণা ল ধাৰণাসমূহৰ পাৰ্থক্যৰ মানে কিমানখিনি তেওঁলোকৰ কিমানখিনি লাভালাভ আছে তাৰ। আমাৰ কিমানখিনি লোকচান আছে, সেইখিনি বিষয়ে অকমান সুধিব, বা তুমি কোনটো ধাৰনাৰ প্ৰতি আ আগ্ৰহী আৰু কিয় আগ্ৰহী সেইটো কথা মই বিচাৰি জানিব বিচাৰিম।
অঁ নিশ্চয় নিশ্চয় মানে তোমাৰ কি কথাটো গম পাইছানে এতিয়া তোমাৰ। সেই আমাৰ আমাৰ যদি আমাৰ ভাৰতবৰ্ষখনৰ কথা চাওঁ দেই। এ আমাৰ আমাৰ ইয়াত কি হয় মানে। মানে তোমাৰ সেই, পাঁচ বছৰ পাঁচ বছৰ ছবছৰৰ পৰাহে তোমাৰ মানে সেই বিদ্যালয়ত নামভৰ্তি কৰে হয় নহয়। কিন্তু সেইটোৱে, আমি যদি তাৰ মানে বিপৰীত দিশে চাওঁ মানে সেই বিদেশ বিদেশী মানে বিদেশী বিদ্যালয়সমূহৰ কথা যদি চাওঁ। তেনেহ'লে তাত কি হয় তোমাৰ সেই খুউব। কম বয়সৰ পৰাই মানে তোমাৰ ধৰি লোৱা তিনিবছৰ চাৰে তিনি বছৰৰ পৰাই তোমাৰ সেই বিদ্যালয়সমূহত অ 'নামভৰ্তি কৰোৱা হয়ে নহয়
কিন্তু আমাৰ ইয়াত অ' আমাৰ ইয়াত যে ইমান দেৰিকৈ যে নামভৰ্তি কৰাই তেতিয়া মানে আমাৰ ইয়াত এটা প্ৰব্লেম হয় কি মানে আয়ত্ব কৰিব নোৱাৰে গম পাইছা নাই আমাৰ আমাৰ তোমাৰ আমাৰ দেশৰ লোক মানে ল'ৰা ছোৱালীসকলে, মানে দেৰিকৈ আয়ত্ব কৰিব পাৰে। মানে কেলে ক'লো, কাৰণ সেই তাততো তোমাৰ সেই চাৰে তিনিবছৰ বা চাৰে তিনি বছৰৰ পৰাই তোমাৰ নামভৰ্তি কৰি থৈছে গতিকে তেওঁলোকে সেই তিনি বছৰৰ পৰাই শিকি শিকিব ভালকৈ তোমাৰ আমাৰ আমাৰ দেশখনত তোমাৰ যেতিয়া ল'ৰা ছোৱালীকিজন তোমাৰ শিশুসকল যেতিয়া বিদ্যালয়লৈ তেতিয়া তেতিয়া আচলতে তেতিয়ালে তোমাৰ তেওঁলোকে তোমাৰ বহুতখিনি কথা আয়ত্ব কৰিব আচলতে তেওঁলোকে তেতিয়াললে বস্তুবিলাক সকলো শিকিবকে।
কিন্তু আমাৰ তেতিয়া আচলতে শ শিকিবলৈ আকৌ বিদ্য়ালয়লৈ যাবহে গতিকে আমাৰ ইয়াতো তোমাৰ সেইবিলাক বহুত, মানে তোমাৰ সেইটো এটা অপকাৰ বুলি ক'ব লাগিব গম পাইছা নাই? মানে সেইটো আমাৰ, হয়তো আমি সেই দিশত আমি পিছ পৰি আছোঁ এতিয়া, আমাৰ দেশখনত, অ, আৰু তোমাৰ, অ আৰু তোমাৰ সেই তাত প্ৰতিভাটো তোমাৰ প্ৰকাশ প্ৰকাশ পাবলৈও তোমাৰ বেছি সময় পাই যায় তাত মানে বি কথা কৈছোঁ তাত মানে হেৰী তোমাৰ স্কিলসমূহ দেভলপ হয় তেতিয়ালৈ‌, মানে তোমাৰ খুব কম সময়ত নিজৰ স্কিলখিনি ডেভলপ হ'ব। গতিকে সেইবিলাক এটা এটা প্লাছ পইন্ট সেই বিদেশৰ শিশুসকলৰ বিদ্যয়ালয়সমূহৰ সেইবিলাক এটা এটা প্লাছ পইণ্ট।
হয়, হয়, হয়, হয়, আচলতে সেইখিনিয়ে কথাখিনি। হেল্ল' শুনিছা? তুমি য'ত হয়, শিক্ষাৰ ক্ষেত্ৰত জোনটো কলা আৰু স্কিলৰ ক্ষেত্ৰত যোনটো ক'লা সেই কথাখিনি আচলতে আমাত সম্পূৰ্ণ পৃথক। হয় ন নহয় এতিয়া তুি এতিয়া তুমি কোনটো উ, এতিয়া তুমি ইয়াৰ ভিতৰত কোনটো উচিত বুলি ভাবা আৰু কিয় উচিত বুলি ভাবা সেই কথাটো অকমান মোক কোৱাচোন।
অ' মই তোমাৰ উচিত বুলি ভাবোঁ সেই বিদেশৰ শিক্ষা পদ্ধতিটো কেলে উচিত বুলি ভাবোঁ এতিয়া তোমাৰ এতিয়া মই তোমাক এনেই কথাখিনি কলোৱেই বিদ্যালয়সমূহত কি হয় তোমাৰ খুব কম সময়ৰ পৰা যেতিয়া তোমাৰ তেওঁলোকক পাঠদান কৰে, মানে বস্তুবিলাক শিকায়। তেতিয়া কি হ'ব তেওঁলোকে খুব সোনকালে বস্তুখিনি আয়ত্ব কৰিব পাৰিব খুব কম সময়ৰ ভিতৰত আৰু আৰু তোমাৰ সেই সৰু ল'ৰা ছোৱালী তোমাৰ মগজ চেিনো তোমাৰ মানে চকাই হৈ থাকে তেওঁলোক খুব সোনকালে মানে বস্তু খিনি আয়ত্ব কৰিব পাৰে বছৰ দুবছৰটোত তেওঁলোকে সেই যিবিলাক মানে জ্যোতিচিহ্ন তোমাৰ সেইবিলাকতটো শিকি যাব। মানে তোমাৰ ভাষাটো প্ৰায় শিকিবগে।
হয় নহয় জানো আৰু কি হ'ব তেওঁলোকে অ অ তাৰপিছত আৰু তেওঁ, সোনকালে মানে, সেই তেওঁলোকৰ, স্কিলসমূহ ডেভেলপ হ'ব। তেওঁলোক কয় যি মানে গুপ্ত মানে প্ৰতিভা আছে সেই প্ৰতিভাসমূহ তেওঁলোকৰ মানে অ ওলাই পৰিব আৰু সেই সেইটো তেওঁলোক আচলতে যিটো বিষয়ৰ ওপৰত বেছি আগ্ৰহী বেছি পাৰ্গত। সেই বিষয়টোৰ ওপৰত, তেওঁলোকে ভালকৈ ধ্যান দিব পাৰিব। আৰু তেওঁলোকে তেতিয়া তোমাৰ। তেওঁলোকে কি হব ভৱিষ্যতে তোমাৰ আহ এজন সফল ব্যক্তি হবগৈ পাৰিব গতিকে সেই অ' সেইকাৰণে মই তোমাৰ সেই বিদেশৰ যি যি শিক্ষা পদ্ধতি মই বেছি প্ৰিফাৰ কৰোঁ।
উ হয় হয় নিশ্চিত ৰূপে কাৰণ আমি আচলতে নিজৰ, নিজৰ দেশৰ পদ্ধতি বুলি আচলতে আমি যোন মানে এটা অ হেৰি ভুল এটা হেৰিয়কে চিষ্টেমৰ কেইটা চ আমি আচলতে মূল কথাটো চাম হয় নে নহয় এতিয়া এতিয়া এতিয়া আমাৰ ইয়াত চোৱা এতিয়া কি হয় সেই শিক্ষাৰ পৰা সামৰ সামৰণি পৰি কি হয় এটা সাধাৰণ, মানে সাধাৰণ বুলি নকওঁ এটা চলিবৰ কাৰণে বিশ ত্ৰিশ হাজাৰ বা চল্লিশ পঞ্চাশ হাজাৰ টকীয়া এটা আহ আমি কেৱল প মানে নিজৰ পৰিয়ালটোক পোহপাল দিব নিজৰ পেটতো পুহিবৰ কাৰণে এটা চাকৰি বিচাৰিলোঁ আৰু কি হৈ গোটেই জীৱন সেই চাকৰিটোৰ নামতে উচৰ্গা কৰি দি শেষত কি হয় কেইটামান পেঞ্চন পালে বা নাপালেও কি হয়
হয় হয় হেল্ল' হেল্ল' হেল্ল' এই তোমাৰ নেটৱৰ্ক প্ৰব্লেম নেকি মই একো শুনা নাই মানে।